এইবাৰ ফাইনেলি গ'ল আৰু দিয়ক কলটো।
এতিয়াহে আহিছে, তাকে মোৰ নাম্বাৰটো মোৰ ঠিকে আছে মই ভাবিছোঁ নাম্বাৰটো ঠিকেই।
নহয়। কি হৈছে জানে, মই এপটোত আহি পেলাই ডাইৰেক্ট আপোনাৰ নাম্বটো কপি কৰি পেলাই ইয়াত মই ড পেজ কৰি আছো। সেইকাৰণে যোৱা নাই, এইবাৰ কি কৰিৈছো চাই - চাই মানে ডাইৰেক্ট এইবাৰ চাই চাই বহাইছো যে এইবাৰ কিন্তু। কল গুচি গ'ল। জানো কিহৰ কাৰণে হৈছিল ধৰিব পৰা নাই।
অঁ মোৰো প্ৰথমটো তোমাৰো জিৰ' হৈ গুচি গ'ল এতিয়া তুমি প্ৰথমটো জিৰ' গুচি গ'ল ন।
মোৰো মোৰ এতিয়া আপোনাৰ। মোৰ আপোনাৰ এতিয়া দুটা কল মোৰ জিৰ' গুচি গ'ল আপোনালৈ মই দুবাৰ লগালো জিৰ' জিৰ' হৈ গ'ল। দুবাৰ নে তিনিবাৰ, হওক আৰু সেইটো - সেইটো ডাঙ কথা নহয় কলটো চলি থাকিলেই হ'ল।
সেইটোয়ে মোৰো এটা গুচি গ'ল বাৰু। মই কালিও গৈছে বাৰু একো নাই বাৰু।
যায় আৰু তেনেকে ময়ো ইমান শ। থকা নাই, কল কৰিব অহা যোৱা হৈ থাকিলেই হ'ল হয়। বাকী - বাকী আপুনি। গৰমটোত দেখি পেলাই কেনেকুৱা লাগিছে, পৰিৱেশৰ অৱস্থা আপুনি কি ভাবে?
বা, গৰমটো কথা নকবা আৰু গৰমৰ কথা আৰু কি ক'বা আৰু। ইমানেই গৰম, ইমানেই গৰম।
ছে বুলি ভাবে।
তেতিয়া গৰমটোতো কিহৰ কাৰণে বুলি ক'ম এই প্ৰকৃতিৰ নিয়মেই ন ছমাহ গৰম। চমা ঠাণ্ডা। তো আৰু হ'বই ন, কিন্তু এনে অ'। কিন্তু মানে হেৰি, কি বেছি গৰম পৰাৰ কাৰণটো।
কাৰণটো।
বেছি গৰম পৰা, এতিয়াতো কি হয় কাৰণে আগতেতো ইমান গৰম নাছিলে এতিয়া মানে বেছি গৰম। কিহৰ কাৰণে হ'বলৈ লৈছে, কাৰণ কিয় আমাৰ মানুহেতো আমি নিজেই গছ গছনি। কাটি - কুটি চব ঘৰ দুৱাৰ বনাই বিল্ডিং বনাই ন সেইবিলাক। যিমানেই কৰি দিছোঁ সেইটো কাৰণে আমাৰ মানুহৰ মানে গৰমটো বেছি।
মানে পলিউচনৰ মাত্ৰাতটো বাঢ়িছে ন, যিমান ল পলিউচনৰ মাত্ৰা বাঢ়ি আছে। আপোনাৰ পলিউচন হৈছে আপোনাক ধৰক। গাড়ীৰ পৰা যোনটো ধোঁৱা ওলায়, গাড়ীৰ পৰা ধোঁৱা ওলোৱাবিলাক। আপোনাৰ ফেক্টৰীবিলাকৰ যোনবিলাক ধোঁৱা ওলায়, তাৰপিছত আপোনাৰ ঘৰ ঘৰত য যোনবিলাক। এ চি থাকে সেইবিলাকৰ পৰা যোনবিলাক ওলায় গেছ। সেইবিলাকেতো আমাৰ পলিউচনৰ মূল কাৰণ আৰু লগতে আমি কাঠ গুচকক। আকৌ গছ কাটি গৈ আছো, যোনে অক্সিজেন দিয় সেইটো কাটি আছো যোনে আপোনাৰ ' কাৰ্বন দিয়ে। কাৰ্বন ডাই অক্সাইড দিয়ে সিহঁতক আমি বঢ়াই গৈ আছো অবভিয়াসলি আমাৰ গৰম মাত্ৰাটো বাঢ়িবই
বাঢ়িবই সেইটোৱে এতিয়া তোমাৰ আগৰ যি যিমানেই কিমান গছ গছনি আছিলে এতিয়া তোমাৰ গছ গছনি তোমাৰ চাবাচোন আগ আমাৰ আগৰ অসম মত গছ গছনিয়ে ভৰা আছিলে এতিয়া তোমাৰ সেউজীয়া পৰিৱেশ তেনে
আগতে আমাৰ অসমকতো জংঘল বুলিয়ে কৈছিলে কিছুমান বা ভাৰত ৰ মানুহে এতিয়া তো আৰু এতিয়া আমাৰ ইয়াতেই গছ গছনি নোহোৱা হৈ গ'ল আমাৰ কিন্তু সঁচা কথা ক'বলে গাও অঞ্চলত অলপ খিনি কিন্তু সকাহ হৈ আছে দে আপোনাৰ এজাক বতাহে আহে আপুনি যদি বোলে ধৰি এতিয়া পথাৰৰ ফালে ওলাই গৈ আপুনি যদি গছৰ তলত বহেগে আপোনাক কি ধুনীয়া ফিৰ ফিৰা মানে বতাহ আহি থাকে কিন্তু সেইটো চহৰ অঞ্চলত কিন্তু আপুনি সেইটো নাপায় চ চহৰ অঞ্চলত আপোনাৰ অত্যাধিক গৰম
বা বহুত
অত্যাধিক গৰম আপোনালোকে এতিয়া চহৰত আপোনালোকে কুলাৰ এচি নহলে থাকিবই নোৱাৰে ফেনতো কামে নাই এনেই
ফেনৰ কাম নিদিয়ে এতিয়া তোমাৰ প্ৰত্যেকৰ ঘৰতে এ চি এ চি প্ৰত্যেকৰ ঘৰতে এ
হয় হয় মানে কি জানে মানে কি জানে আজিকালি এ চিটো মানে শ্ব' অফ নহয় আৰু আজিকালি এ চিটো মানে আপোনাৰ নিডচ হৈ গৈছে মানুহৰ লাগিবই নহলে থাকিবই নোৱাৰে যদি এ চি যোগাৰ এ চি যোগাৰ কৰিব নোৱাৰা মানুহে কিন্তু কুলাৰটো হ'লেও আনে মানে একদম নহ'লে থাকিবই নোৱাৰে আপুনি ইমানেই আপোনাৰ গৰম
সেটোৱে সেইটো এতিয়া তোমাৰ এচি টো লাগে বা এচিটো নোহোৱাকৈ থাকিব নোৱাৰি কিন্তু মানুহৰটো সেইটো ক্ষতি ন যোনটো নেচেৰেল নে যোন সেইটোৱেই যোনটো তোমাৰ হাওয়া বতাহ হওক বতাহ যোনটো সেইটো আমাৰ প্ৰকৃতিৰ সেইটো সেইটোতো হ'ব নোৱাৰে ন ৰোৱাচোন
মানে কি জানে এতিয়া দোষটো আমাৰ অসমত নহয় অসমত আপোনাৰ যথেষ্ট পৰিমাণে গছ গছনি আছে আৰু ইয়াত অক্সিজেনৰ মাত্ৰ আছে কিন্তু বাহিৰৰ যোনবিলাক ৰাজ্যৰ যোনবিলাক আপোনাৰ পলিউচন কৰি আছে তাৰ কাৰণে আমি এতিয়া ভোগ কৰি আছোঁ এতিয়া দিল্লীয়ে হওক ৱেষ্ট বেংগলেই হওক বা আপোনাৰ যিবিলাক ডাঙৰ ডাঙৰ চহৰ ভাৰতত এতিয়া সেইবিলাকে আপোনাৰ পলিউচন কৰি আছে আমি তাৰ কাৰণে আমি ভু ভুগি আছো কিন্তু আমাৰ অসমত কিন্তু অসমত আমাৰ এতিয়ালৈকে মোৰ মতে ধৰক চাফিচিয়েণ্ট গছ গছনি আছে নোহোৱাকে নাই আছে আপোনাৰ আপোনালোকৰ এতিয়া গু গুৱাহাটী চহৰত কম কিন্তু বাকী আপুনি যদি বাকী অসমখন চায় তেনে বহুত জেগতে আপোনাৰ গছ গছনিই দেখিব সেউজিয়াই দেখিব খিব চাৰিওফালে
সেইটোৱে সেইটোৱে
কিন্তু আমি বেলেগৰ কাৰণে আমি এতিয়া ভুগি আছোঁ এতিয়া কাষতে চাইনা আছে এতিয়াতো আকাশখনতো কোনোতো সীমা নাই ওপৰত আ আমাৰ আমাৰ তলতহে সীমা বেলেগ জেগাত পলিউচন কৰিছে তাৰ ভোগটো আমি আমি ভুগি আছোঁ এতিয়া
ভুগি ভুগি আছোঁ সেইটোৱেতো এতিয়া এতিয়াতো তোমাৰ চা সিহঁতৰ হেৰিটো হেৰিয়ে হৈছে আমাৰ চাবলৈ গ'লে যথেষ্ট খিনিয়ে কজ আছে ধেমালি নেকি কিন্তু তোমাৰ এতিয়া অ আৰু যে এ শুনিছো এই নতুনকে যে এতিয়া যে চাইনা যে যুগ্ৰা তোমাৰ সাপ পুহিছিলে ন?
অ অ উ নদীত উটি আহিছে নশ সাপ।
অঁ সেইখিনি সাপ এতিয়া ক'লৈ যাব বাৰু?
খাই পেলাবগে ধৰি ধৰি। আ আমি যেনেকে বাৰিষাত মাছ ধৰি খাওঁ সিহঁতি সেনেদৰে সাপ ধৰি খাব।
সঁচাকে সেইবিলাক সাপ যে এনেকে মানুহবিলাকে এনেকে ধৰিছে, চাইনা মানে সিহঁতে ভয় চয় নকৰে নেকি বাৰু?
হেতি আপোনাৰ সাপ পোহেই আকৌ খাবৰ কাৰণে।
সেইটোৱেই কেনেকে ধৰিছে আৰু সাপ বিলাক মানে কেনেকুৱা কৰিছে একে সাপ বিলাকে হাতৰে ধৰি ধৰি লৈছে আৰু একে ইমানেই সাপ আহিছে উটি আহিছে গোটেই সাপৰ ফাৰ্ম কৰে। সেই সাপৰ ফাৰ্ম কৰি সেইবিলাক কি কৰিব বাৰু সেইবিলাকে?
খাবগে খাব আমি যেনেকে কুচিয়া খাওঁ সি তেনেকে সাপ খায়।
বাবা সেইটো এতিয়া ভাবিবলে গ'লে বৰ আচৰিত ধৰণৰ হেঁতে একেবাৰে এইবিলাক মানে বৰ বেলেগ বস্তু পুহে দেই বা।
অ ত তাত তাত আপোনাৰটো সাপৰ মাৰ্কেটেই আছে চাইনাত। আপুনি এ মোবাইলত চাবচোন তাত আপোনাৰ সা সাপৰ বজাৰেই আছে, আপোনাৰ হেৰিত সাপ বিলাক বান্ধি বান্ধি থৈ দিয়ে। তাৰপৰা যাক যো যোনটো লাগে উঠাই উঠাই পেলাই মোৰডাল কাটি তেজডাল উলিয়াই পেলাই আও তাৰপিছত আও গুচাই কৰি দিয়ে আৰু কাটি দিয়ে মানুহে খায় তাকে।
এ বাহ! একো নহয় মানুহৰ তেনেকে হেৰি নহয় মানুহেটো সেইবিলাক
আপ আপ আপ আপোনাৰ গোটেই বি টোৱে উলিয়াই দিয়ে ন, এতিয়া সাপৰ আপোনাৰ দাঁততে বিষ থাকে গোটেই যে মূৰটোৱে কাটি উলিয়াই দিয়ে। সাপৰ আপোনাৰ পে পেটত বিষ নাথাকে নহয় মু মুখত থাকে, সেই মুখটোৱে কাটি পেলাই দিয়ে। কাটি পেলাই তাত গোটেই তেজখিনি উলিয়াই উলিয়াই দিয়ে ধেমালি নহয় কিন্তু আমাৰ আমিয়ে পাগল হৈ যাব লাগিবগে।
বা আমি সেইবিলাক ভা মানে দেখিলেই মই যেনেকে উটি আহিছে যেনেকুৱাকে মানে পানীখিনিত উটি আহিছে আমাৰ দেখোতেই ভয় লাগিছে। আৰু ধৰাতো তুমি বাদৰে কথা সিহঁতে থাপ মাৰি মাৰি ধ একেবাৰে কেনেকুৱা ধৰিছে।
একেবাৰে আপুনি মানে ভাবিব নোৱাৰে আপুনি ভাবিব নোৱাৰে ইহঁতে এ এনেকুৱা এনেকুৱা এনেকুৱা এনেকুৱা বস্তু খায় দিয়ে আপুনি ভাবিব নোৱাৰে, তাত আপোনাৰ বিচিক যে চেলা সেইহুপা ধুই ধুই ফ্ৰাই কৰি খায়, মানে খোৱা নোখোৱা সব সিহঁতেই খায়।
খায় আৰু সিহঁতৰ মানুহ গালে একে ৰঙা বগা একে চাইনামান।
কিবা আপোনাৰ থেঁত সেয়া আমাৰ সেয়া আমাৰ খা সেয়া আমাৰ খাদ্যই নহয় আৰু দেই নোৱাৰি আৰু।
সঁচাকে সেইবিলাক সেইবিলাক খাই পেলাই মানুহ আৰু সেইবিলাক খাব পাৰি নেকি বাৰু কোৱাচ তুমি সিহঁতে আৰু সেইবিলাক সঁচাকে দেই সিহঁতে এইবিলাক একে
সিহঁতৰ একো আপোনাৰ বাট বিচাৰ নাই আৰু যি পায় আৰু, সেইটোৱে খাই দিয়ে যি পায়। আৰু তাত তাত তাত চাবচোন এতিয়া আমাৰ ইয়াত মাছ আহিলে ধুনীয়াকে মাছ কাটি বাচি ধুনীয়াকে সেই কৰে তাত সেইটো নাইতো তেল উতলি আছে কেঁচা জীয়া জীয়া মাছ সেইবিলাক তেলত হেই পে পেলাই দিব আৰু তেনেকে খায় দিব, বাচা কুচা কোনো চিষ্টেমেই নাই।
চিষ্টেমে নাই, চি বৰ জংঘলী খানা খাই দেই আৰু সেইবিলাক আৰু।
এ আপোনাৰ আপোনাৰ আমাৰ ভাৰতৰ বাহিৰে বাকী প্ৰত্যেকখন দেশৰে খানা বেয়া আপুনি, চাব আমাৰ আমাৰ ভাৰতত এ এটা ডিচিপ্লতটো খাদ্যয় বস্তু খায় আপোনাৰ চাইনাচ, চাইনা নিচিনা আপুনাৰ যোনবিলাক ধৰ এইবাক ট্ৰাইবেলৰ নিচিনা মুখৰ যোনবিলাক কণ্ট্ৰ বিলাক আছে। সিহঁতে আপোনাৰ যি টি খায় আমাৰতো অসমতো আছে তেনেকুৱা ট্ৰাইপে সিহঁতেও খায় যি টি বস্তু, শিয়াল চিয়ালৰ পৰা আদি কৰি কুকুৰ চুকুৰ খাই দিয়ে। কিন্তু আপোনাৰ আক চাব এই যোন ইউৰোপ আমেৰিকা আদি দেশ বিলাকত সিহঁতৰ খাদ্য হেৰি বহুত, সেয়া সিহঁতে মছলাৰ টেষ্ট ভালকে নাজানে নিমখৰ সোৱাদ ভালকে নাজানে। আমাৰ ভাৰতৰ পৰা গৈ গৈ সেইবিলাক বস্তু এতিয়া ডেভেলপ হৈছে। এ এতিয়া আপুনি চাওক, এতিয়া সিহঁতৰ চাগে পিজা মই চিম্পুলটো আইডিয়া দিছোঁ সনেই পিজ্জাটো এন্তয়া খাই কিয় আমাৰ ইয়াত এইটো পিজ্জা ঘটো চ্বফ বা বাৰ্গাৰ ঘটো এটা চ্বফ ধৰক, খাই চব ফূৰ্তি আৰু আমাৰ কাৰণে এইটো এটা ফাষ্টফুড সিহঁৰ কাৰে সেইটো খাদ্য আমাৰ যেনেকে ভাত। সেনোনে খাদ্য সিয়া বনাব নাজানে কি কৰে। আলু বিলাহী কেপচিকাম যি পাই দি দিলে আৰু সেই আটা চাবোৰ দিলে তাৰপৰা হেৰি কৰি দিলে আৰু আপোনাৰ। হৈ গ'ল সনে নাজানে আমাৰ নিচিনা, টেষ্ট ভাত এক্সট্ৰাকে বনায় দালি এক্সট্ৰাকে বনায় মাংস এক্সট্ৰাকে বনায় কেনেকে, এ ফিচ কাৰী বনাব পাৰে কিন্তু সেইটো আইডিয়া একেবাৰে নাই কিন্তু, একোৱেই নাজানে বন ললে বন ললে বনৰ ভিতৰত, য'ত আপোনাৰ আপোনাৰ কিবা শাক পাচলি সোপা, ভৰাই দিব ভৰাই দি পেল সেইখিনিকে খাব সেইটোই গ'ল বাৰ্গাৰ আমি সেইটো কাৰওঁ ফাষ্টফুড সিঁতে খাইটো, পেট ভৰাবৰ কাৰণে।
সচাকে আমাৰ আবেলি। আমাৰ আবেলি সময়ত ফুৰিব গলে সেইবিলাক ফাষ্টফুড খোৱা হয় সিহঁত,
আমাৰ সেইটো ফাষ্ট ফুড খাদ্য সেইটো পেট ভৰে সেইটো দি, সিহঁতে নাজানেতটো, খাবলৈ এতিয়াহে আপোনাৰ লাহে লাহে তাত বিৰিয়ানী গৈছে কিবা গৈছে পুলাও গৈছে। সেইবিলাকতো আমাৰ ইয়াতেই উৎপন্ন হোৱা বস্তু। আমাৰ ভাৰতৰ ভাৰতৰ মানুহ নিচিনা খাদ্য কোননেও নাখায়। আমি আমি যোনিবিলাক বস্তু ত' আমি ইমান আমি একদম আমিতো বহুত চাফ চিকুণকে খাওঁ ন যিমানত, বাহিৰতটো একো
সঁচাকে, নাইতো সিহঁতে আৰু বৰ জংঘলী খানা খাই লেতেৰা খানা খাই সঁচাকে। আকৌ কুকুৰ, নাইটো আমাৰ এই আমাৰ, আমাৰ নিচিনা খানা কোনেও মানে হেৰি কৰিবই নোৱাৰে আমাৰ আহিলে এবাৰ বাহিৰা মানুহ আহিলে খানা খাই সিহঁতে বহুত টেষ্টি পায় কাৰণ আমাৰ ইয়াৰ নিচিনা। টেষ্টি পায় সেইটোৱে আমাৰ নিচিনা এনেকুৱা খানা সিহঁতে বনাবও নাজানে খাবও নাজানে সিহঁতে, সেইবিলাক জংঘলী খোৱা মানুহে আৰু সাপ খোৱা মানুহে কি জানিব কোৱাচোন বাৰু
নাজানে নাজানে সিহঁতৰ এইবিলাক কাৰণে একো নাই সেয়া সিহঁতৰ কাৰণে একো নাই। এতিয়া এতিয়া ধৰক নুডলছ হা আপোনাক এটা কথা কৈছোঁ এতিয়া চাইনাত আপোনাৰ মে মেক্সিমাম মানুহে আমি যেনেকে ভাত খাওঁ সিহঁতে নুডেলছ খাই পেট ভৰাই কাৰণ সিহঁতে বনাব কৰিব নাজানে। সেইসোপা বনালে পাই সিজাই দিলে বা তেলত ভাজি দিলে হৈ গ'ল, কিন্তু পেট ভৰি গ'ল আমাৰ নিচিনা সিহতে বিধে বিধে বান্ধি খাব নাজানে
এতিয়া সেইবিলাক খানা খালে আমাৰ মানুহ অসুখ কৰিব
আমিতো সেইটো আবেলি ওলাই গ'লে খাওঁ বা কেতিয়াবাহে আৰু সেইটো আমাৰ ক'ৰবাত ওলাই গ'লে খোৱা হয় চাওমিন তাওমিন কিবা কিবি
সেইটোৱে, এতিয়া যদি আমাৰ মানুহে সেয়া খানা যদি ডেইলি খাবলৈ যায় আমাৰ মানুহৰ গেছ হ'ব, বেমাৰ হ'ব। কিবা কিবি নহয় কিবা পেটৰ অসুখ হ'ব আমাৰ মানুহ সেইবিলাক খাদ্য নহয় যেতিয়া আমাৰ মানুহে হ'ব এতিয়া আমাৰ মানুহে এনেই অকমান সময় ওলাই গৈছে খাইছে, খাই আহি আকৌ ভাতটো খাই। খাই দিছে আমাৰ মানুহে অপকাৰ নকৰে। কিন্তু সিহঁতৰ মানুহে নকৰে, সিহঁতৰ মানুহে সেইবিলাকে খাই মানে সৰুৰে পৰা মানে সিহঁৰ সেইবিলাক খাই অভ্যাস হৈ গ'ল যে সিহঁত
অ হিহন্তৰ হেবিত হৈছে।
হেবিট, মানে পেটে ভৰে সিহঁতৰ মানে সেইবিলাকে হেবিট এক কেনেকৈ খায়, সিহঁতে সেইবিলাক আৰু মই দেখি মানে
বাহিৰত থাকিব তেনেকৈ নোৱাৰেতো।
নোৱাৰে আমাৰ মানুহেও তাত নোৱাৰে দেই।
নোৱাৰে নোৱাৰে নোৱাৰে এ সিহঁতৰ আপোনাৰ আপোনাৰ এই ইউৰোপৰ মানুহোপা চাওকচোন দেখাতেহে বগা বগা। খাইনো কি এতিয়া এতিয়া সিহঁতে। খোৱা-খোৱা টেষ্ট নাজানে। সিহঁতে দুটা বন ল'লে, বন লৈ পেলাই আকৌ বন্ধাকবি পাত এটা কাটি দিলে, বিলাহী বোৰ-কাটি দিলে, কেপচিকাম কাটি দিলে আৰু। তাতে আপোনাৰ মেৰনিছ-চেৰনিছ দি ললে আৰু, দি মেলি সেইটো অলপ হিট কৰি পেলাই ওপৰতে ঘিউ-চিউ দি পেলাই। খাই দিলে আৰু সেইটো কিন্তু বাৰ্গাৰ পেট ভৰি গ'ল, জানিব লাগিব নহয় বনাবলৈ।
সেইটোৱেটো।
মছলাই চিনি নাপায়। আ-আমা-আমাৰ-আমাৰ আপোনাৰ এতিয়া ব্ৰিটিছ যেতিয়া আমাৰ ভাৰতত আছিলে তেতিয়া আমাৰ ইয়াৰ পৰাইতো মছলা নি নি কিনে খালেগে। সিহতেতো গমেই নাপায় যে এনেকুৱা বস্তু আছে বুলি, আমাৰ যেতিয়া ভাৰতৰ কেৰেলাত পালে মচলা। সেইটো সিহঁতে ৰপ্তানি কৰি-কৰি-কৰি-কৰি সিহঁতে খালেগে। আমাৰ ভাৰতখন একে লুট লুটি থৈ গ'ল সেইমূখাই।
সেইটোৱেটো। সঁচাকে বা, সেইবিলাকৰ পৰাইতো আমাৰ এইয়া চব মানে হেৰি হৈ গ'লগৈ।
উম, আপোনাক লু-লুটি পেলালে আমাক।
সিহঁতে এতিয়া সেই সাপ বিলাক যে উটি গ'ল, উটি গ'লে সে গোটেই সাপ বিলাক ধৰিবও নোৱাৰিব। ক'ত